হেল্ল' কি কৰি আছা?
এনে আছো তুমি?
উম ' আছো ৰ'বা চাহ - পানী খালা?
চাহ - পানী খোৱা হ'ল ৰবা।
উম, সেই কম্পিউটাৰ ক্লাছৰ পৰা, উম সেইয়টো।
কম্পিউটাৰ ক্লাছ। কম্পিউটাৰ ক্লাছটোৱে কৰি কিনে আহিলো সাতটাততো সেইয়াই আমাৰ কম্পিউটাৰ শেষে হৈ যায়। মোৰ আজি এনেন কম্পিউটাৰ তো পাঁচটা পঁচিছ হওঁতে ওলাইছো।
উম সেইটো। বাকি ৰাতি ভাত কেইটাত খোৱা? দেৰি হৈ চাগে।
দশটা চাৰে দশটা হৈয়ে যায়। তোৰ ভাত খোৱা নহয় এই। দহটা চাৰে দহটা বাজে তাৰ আগতো ভাত খোৱা নহয়।
উম, সেইয়ে তোৰো দেৰি হয় আমাৰো দেৰি হয়।
উম, বৰষুণ দিব নেকি পুৰা পৰি আছে মেঘটো পৰিছে।
উম, দিনত যি বৰষুণ দিছে।
উম, আৰু এতিয়াও দিব ধৰিছে চোন একটোপ দুইটোপ পৰি আছে।
উম, দিনতে ব্লেংকেট লৈ কেনে শুই আছো।
মই আজি দিনত শুৱা নাই ৰবা। আজি মাই আজি মিনে মিলা নাই টাইম মিলা নাই এনেতো মিলে আজি মিলা নাই।
উম, সেইতো।
মই শুলে টোপনি আহি যায় নুশুলেও টোপনি কথা নাই টোপনি নধৰে সেনেকুৱা হৈ আছে।
উম, হয়েতা বাকি কলেজটো বন্ধ চাগে তোমাৰ?
অ কলেজ চলেজ বন্ধ কলেজ যেতিয়া দুই মাহে জুলাই মাহটোক লৈ দুই মাহে হ'ব এতিয়া লাহেতকে দেৰ মাহ হ'লেই ক'ব গিলি।
অ ছেম আমাৰো একেলগে একজাম শেষ হৈছেগে এতিয়ালেকে আমাৰ বন্ধ দিছে।
আমাৰতো কি একজামৰ আগতো ইমান ক্লাছ হোৱা নাছিল ন একজামতো পুটোকে পাতি দিছে একজামত টাইমত গৈছো তাৰ আগতো আমি ইমান যোৱা নাছিলো মানে ক্লাছ চাচ হোৱা নাছিল। তাৰ পিছত একজামটোত গৈছো একজামটো দিয়া হোৱাৰ পিছত আৰু একো নাই এতিয়াটো আৰু বন্ধয়ে ভালকে।
উম তাকে ত বাকী কলেজত লগ চগ আছেনে নাই তোমাৰ?
আছে এটা এডুকেশ্যন ডিপাৰ্টমেণ্ট আছে কিন্তু মই নিজৰ ডিপাৰ্টমেন্টত নাই।
অ তুমি কি ডিপাৰ্টমেন্ট?
মই আছামিছ ডিপাৰ্টমেণ্টৰ।
অ ইডোকেচন মোৰো আামিছ ডিপাৰ্টমেন্টৰ আছে একে ছেম দিয়া মই আছামিজ ডিপ মই ইডোকেচন ডিপাৰ্টমেন্ট আছ- ছামিজ ডিপাৰ্টমেণ্ট মানে ফ্ৰেণ্ড আছে।
উ মৰ নিজৰ ক্লাছৰ ফ্ৰেণ্ড নাই মানে তাইৰ লগত ফাৰ্ষ্ট আহাৰ লগে লগে আমাৰ মানে ফ্ৰেণ্ড হ'ল, আমি পিছতে গম পালো তাই ইডোকেচন ডিপ- ৰ্টমেন্টৰ মাছিজ ডিপাৰ্টমেন্ট সেনেকুৱাকে
উম ময়ো মানে একেলগে স্কুলতে পঢ়া আৰু আমি তাৰ পিছত আৰু তাইৰ লগতে আহা যোৱা খাৱা কেণ্টিনত যোৱা ঘৰত আহা এক একেলগে আৰু চব।
উম ঠিকে আছে।
উম বাকে বাকী ফেচাৰটো আহিব হ'লে আৰু কলেজত।
আহিলে এপ্লিকাছটো আহিলে কিয় জানা ডান্স কি কৰিম ভাবো আ কি আৰু যাই যাই মন নোযোৱা হৈ যায় ডান্স কৰিব কাৰণেও মন নোযোৱা হৈ যায়।
উম, সেয়েতো কাপোৰ চাপোৰ কিনিলা নে নাই?
উম, কিনিবা দিয়া কাপোৰ, উহ ফ্ৰেছাৰ্ছৰ আগতহে হ'ব চাগে।
উম, সে ত ই প্ৰতিগৰে কাপোৰ কিনাই তে ফ্ৰেচাৰ্ছৰ আৰু আমাৰ আক মানে যেতিয়া ফ্ৰেছাৰ্ছ থাকিব ন তাৰে এক সপ্তাহ আগত কয় মানে কাপোৰ অৰ্ডাৰ দিব নোৱাৰা তুমি চিলাবও নোৱাৰা টাইমে নিমিলে।
আমাকো এসপ্তাহ আগত কয় এসপ্তাহ আগত যি দিছে ৰিহাৰ্চেল কৰা কৰা। তাৰ পিছত আৰু ডাইৰেক্ট তেনেকুৱা আৰু
উম।
মোৰতো কাপোৰ সেনকা কিনা নাযায়ে আমাৰ মাৰ যি মানে আছে সেইখিনিয়ে সেনেকাে পিন্ধা যায়।
অ অ মই শাৰি কিনো এইবাৰ নিকিনো চাগে আৰু পইচা খৰচ নকৰো।
এতিয়াতো মই মানে কি কিনিব পাৰি কিন্তু মই বেছিভাগ মানে চাদৰ মেখেলাই পিন্ধো শাৰি পিনে সেনেকে নিপিন্ধো ন। সেইকাৰণে মানে লেটোৱা আছে সেইখিনি মই সেইকাৰণে সে সেইখিনিয়ে এনেকে মানে মোৰ মাৰ আৰু মোৰ মানে বদি মানে মিলি যায়। এনে অলপমান সেয় হয়। অ মিলি যায় আৰু সেইকাৰণে কাপোৰ চাপোৰবিলাকো সে হৈ যায়।
হা মাৰ নিমিলে মাৰ মা অলপ শকত নহ সেইকাৰণে নিমিলে আৰ কাপোৰবোৰ
আমাৰ মায়ো অলপমান শকত মাতে কিন্তু হ'লেও মানে অলপমান চিলাই ল'ব লগা হয় ব্লাউজটো বাকীখিনি নিচিলালো হৈ যায়।
উম তাকেইতো সে বাকী আৰু এতিয়া আৰু ক'বাত যাম বুলি ভাবিছা নে কি কি বন্ধ
বন্ধতেই তহতৰ ঘৰত যাম বুলি ভাবিছিলো বা
অ ক'ত
নুনমাটি
অ ওচৰতে
ওচৰতে ওচৰতে মানে মই বাচ ঘৰৰ পৰা ওলাই গ'লে হল ওচৰত ওচৰত বাদ দিয়া
হুম এইটো
আৰু মানে নিজৰ ঘৰৰ পৰা বেলেগৰ ঘৰত থাকি আহিম দুদিনমান
উম ঘৰত থাকিও বৰ লাগি যায় ন এতিয়া আৰু বন্ধ
উম অশান্তি লাগে
তাকেইতো
ফুৰিব যাম যাম বুলি যাম যাম বুলি এতিয়া চাগে গৰম বন্ধ শেষ হব এতিয়া আমাৰ নামতে গৰম বন্ধ
উম বেছি টাইম নাই আৰু সুধি আহ কলেজ খুলিবই হ'ল আকৌ
আগতেটো স্কুলত থাকোঁতেটো চব দিনা আ কলেজত কি এতিয়াও বন্ধ হ'ব পাৰে এতিয়াও বন্ধ হব পাৰে আগতেটো স্কুল ছুটি কৰিব বন্ধ ল আমি এপ্লিকেশন দিব লগা আছিল বা লিখি দিব আছিল নিজৰ ইচ্ছা গলে যাব পাৰে নগলে নাই বন্ধ ললে নিজে ল'ব পাৰা নললে নাই পৰীক্ষা অকল দিব গ'লেও কথা নাই। একোৱে নকয় সেইকাৰণে মানে গৰম বন্ধ বুলি অকল মানে সেইটোয়ে অকল গৰম বন্ধ বুলি মানে সেই এটা ইচ্ছা মানে সেনেকুৱা এটা নাই মানে।
সেইটো তোমালোকে চেভেনটি ফাইভ এটেনচন কলেজত।
কয় কিন্তু ইমান বুলি ইমানো নকয় কিন্তু কয় চেভেনটি ফাইভ লাগিব বুলি কি নাযায় চোন ইচন্ডোদেন বিলাক হলেও প পৰিক্ষা দিব পাৰে।
আমাৰ আকৌ নোৱাৰে মই মানে এইবাৰ একবাৰ উম আমাৰ আকৌ নোৱাৰে মানে আমাৰ এইবাৰ কি কৰিলো মোৰ মানে বেমাৰ হ'ল মাজতে বেমাৰ হল এপ্লিকেশন দিলো তাৰ পিচত সেনেকে একজাম দিব পালো তাৰ পিছত আৰু দিব পাইছো দিব নোপোৱা নহয় পাইছো আৰু কলেজ গৈছো অকল মেজৰ ক্লাছ কেইটা কৰো বাকী ক্লাছ কেইটা নকৰো লগা হলে এনেকুৱা আৰু
মই কৰিলে গোটেইকেইটাই কৰো কিন্তু কৰিলে মানে কি মই ক্লাছ কেইটা কৰো কিন্তু বেলেগে নকৰাকে একজাম বিলাক দিব পাৰে আৰু মই এইবিলাক কৰি কিনেও মানে আকৌ লাভ নহয় এনেকুৱা নিচনা লাগে মোৰ
উম মই অকল মেজৰ ক্লাছ কৰো মাইনৰো ইমান নকৰো
মই কৰিলে গোটেইকেইটা কৰো এনেই বেলেগে কেইটা ইমান ইম্পৰটেণ্ট নহয় বাৰু মেজৰ মানে এইটোৱে ইম্পৰটেণ্ট বেলেগ কেইটা নকৰিলেও তোমাৰ কথা নাই
সেই মই সেইকাৰণে নকৰোৱে
এনেও নোটচ বিলাক নি দিয়ে সেনেকে জাচ বেলেগৰ পৰা ল'বহে লাগিব এ দিয়েও অলপমান। ত নিদিয়ে বেছি ভাগ। মুখে দিয়ে কৈ থাকে সেইখিনি বুজাই থাকে কৰবাত এটা দুটা পৰীক্ষাৰ আগত দিয়ে পৰীক্ষাৰ আগত কৰি ল'লে হয় ক্লাছ কেইটা।
উম চব কলেজত একেই দিয়াচোন আৰু এতিয়া আৰু ডাঙৰ হ'লো আৰু ক'ত এনেকে দিব নিজে কৰিব লাগিব।
কিতাপো নাই যে কিতাপতো লোৱা নাই।
উম মোবাইলৰ পৰা চেভ জিটিৰ পৰা পঢ়ো।
মই সেনেকুৱাই চেভজিবিতি সেই মানে মিলে কেতিয়াবা নিমিলে বেছিভাগ নিমিলে কিছুমানে মিলে।
উম, আৰু চাৰ্জিফে ইমান মানে দীঘল দীঘল কছে নাই সৰু সৰু আহে নহ সেইকেইটাই কৰি থৈ দিওঁ আৰু।
আৰু চাবাচোন গুগলত তুমি মাৰা গুগলত শুদ্ধতা আহে। চাৰজিবি ভুল ফুলটো আহে।
উম, বাকী তোমাৰ হেৰি কোনখন কলেজ আছে ন' পাহৰি গলো?
মোৰ বেলতৰা কলেজ তুমি ডিছপ্'ললে যাত ন?
অঁ', অঁ' ধিজপুৰতে।
এন যাম নহয় এতিয়া ওলাই কিনে, উম সেইকাৰণটো লৈছিলো।
উম', আৰু আকৌ দূৰ বেছি দূৰো নহয় কিন্তু আৰু গৰমত অশান্তি লাগে আৰু বাছত।
অ' সেইটো এদিনি উওলাই যাম দিয়া মানে মোৰত কিবা কিবি কিনিব লগা আছে চন্দেল কিনিব লগা আছে এনেকুৱা ধ লগা আছে, ভাবি আছো কিন্তু মানে লগ পোৱা নাই।
একদিন ওলাবা নহ'লে গণেশগুৰিতে যাম।
উম, গণজগৰি আমাৰ বেজাৰতমানে একো নাপায়েই চোন। মানে জুই চাইড অলপমান বস্তু বিলাক পায়।
উম'। গণেশগুৰি ওলা গেশুত লাইনে তাৰিছত আম লগালে বেলতা সোমাম একদিন ওলাব বৃহস্পতিবাৰে ওলাব বজাত। সদিনাখন ৰ
সেইটটো। ৰবিবাৰ নাগা ৰবিবাৰে বহু দিন আছে ৰবিবাৰলৈকে ৰখি থাকে ৰখি থাকতে ৰখি থাকাই যাবমাৰ।
উম, সেইয়েতো বৰুো হৈ গৈছো অকণমান সন্ধিয়া ওলাইও যোৱা হ'ব।
উম'।
তাকে।
মনে কি জানা - অ তোমাৰ লোকতো ভালে গৈ কলেজৰ পৰা ওলাই কিনে দাইৰেক কিবা এটা এনেকুৱা হলে - দেখা পোৱা বা কিবা লাগিলে তুমি কিনি আনিব পাৰা। আমাৰতটো দাইৰেক কৰে দ প চিলখ অ চিলখন পাৰি দনে- একো বজাৰ চজাৰ চজাৰ নাই একো নাই।
অ আমাৰতো বাৰু কলেশ গুৰিত আচোন মানে-
এনেই ভালে মন গ'লে তোমালোকে ধৰলে এইটো ভাল লাগিল লৈ আহিলো এনেকুৱা পাৰা। আমাৰতো মন গ'লে তাকে ঘণিত্ৰীলৈকে যাব লাগিব বা বেলতলা ব- তাৰ হোৱালৈকে ৰখি থাকিব লাগিব বৃহস্পতিবাৰ অহা লৈকে।
উম তাকে দেই পইচাবোৰ সতত যায় সেনেক-
অ সেনেকুৱাই হয়।
উম ', উম,
মোৰ বাৰু ওচৰতে অকল মানে কি অহা যোৱা খৰচটো হয় দেচোন ত্ৰিছ টকা বাকী খিনি নাযায় তোমাৰ লগোকতো অহা যোৱা পঞ্চাশ টকা চাগে।
উম, আমাৰ পঞ্চাশ টকা যায় আৰু।
উম, ক পওঁতে এক্সট্ৰা আছে।
সাওঁতে সৰত আছে সে-
এ হয় দিয়া, খৰচটোনো এতিয়াই তুমি ভাবি চাবাচোন? অ গোটেইখিনি মিলাই কিনে মাহত-
অ' তাকেইতো।
বৰষুণে দিব ধৰিছে, অলপ সৰু বৰষুনে দিব ধৰিল বোলো, অলপ অলপকে দি আছে বৰষুণ।
বৰষুণ দিবই আৰু এতিয়া, সেয়েইতো। বাকী কালি মানে যাৱওঁগে চাগে ৰ'বা, গাঁৱতে যাব পাৰোঁ নহ'লে তোমাৰ লগত বজাৰত যাই কেনে তাৰপিছত গাঁৱতে যাম আৰু।
ফাষ্টতে বজাৰ যাওঁ দিয়া তাৰপিছত ঘৰত যাবা।
হ'ব দিয়া, ওলাবা।
অ' কাপোৰ চাপোৰ তেতিয়া অলপ শিকিব পাৰিবা, মানে কি জানানে ভাল লাগিলে কম দামত লৈ লওঁ পিছত এই কম দামত লোৱা কাপোৰবিলাক ক'বা দূৰত লৈ যাব নোৱাৰে এনেকুৱা হয়।
সেইটো হয় আৰু মই মানে কি হয়, মোৰ মানে দৌৰা দৌৰি চব বস্তুতে এইটো লওঁ, চাই নলওঁ। মোৰ সেনেকে কিমান পেন্ট পৰি আছে, কাপোৰ পৰি আছে।
হে, মোৰ আৰু সেনেকা নায়েই। কিছুমান আগৰ কেইটা আছিল পচন্দ নহয় এতিয়া আৰু এইবিলাক।
উম, মোৰো আগৰ কাপোৰবিলাক পচন্দ নহয় এতিয়া।
উম।
তাকে। উ, দিয়াতে ওলাবা তুমি।
হ'ব দিয়া।
উম, দিয়া।